হেল্ল'
হেল্ল'
অ মাত আহিছে নি
কাৰেন নাই যে
অ, ক'ত আছা?
মই কোচবিহাৰত আপুনি ক'ত মই কালি আহিলোঁ কালি আপোনাৰ চাৰিটা বজা মানত আহিলো নিজৰ সংস্কৃত
চাৰিটা বজাত
তেনত আহিলোঁ অ
এই মাতটো ইমান হেৰিকে আহিছে
বাকি প্ৰব্লেম হৈছে নেকি কিবা
নাই হোৱা বাৰু
ঘৰত ভাত খাইছে নাই
উম আজি ট্ৰেডিচিয়ান পৰম্পৰা হা হেল্ল' মাতটো অহা নাই ইমান ভালকে অ শুনিছো বাৰু
আহিছে অলপ এনেকুৱা দূৰত থকা নিচিনা লাগিছে
এতিয়া ভালকে আহিছে মই ইয়াৰফোন লগাইছিলোঁ চোন ভালকে আহিব লাগিছিলে অ ঠিকে আছে দিয়া
উম অকে আজি আমি হেৰিত কথা পাতো ভ্ৰমণ উম ভ্ৰমণ ভ্ৰমণ কৰি ভাল পায়
বহুত ভাল পাও ভ্ৰমণ কৰি
আচ্ছা আজিকালি মোৰ ইমান ভাল ভাল পোৱাটো ভাল নোপোৱাই হৈ গ'ল
কেলে কি হৈছে?
এনজয় কৰিবলে ট্ৰেভেল কৰা নাই যে ভ্ৰমণ কৰা নাই যে জবৰ কাৰণে কৰিব লগা হৈছে
সেইটো ত এ অভিজ্ঞতা এটা হৈ যায় ত ভ্ৰমণ কৰিলে
অ এতিয়া লাষ্ট এনেকে ফুৰিবলৈ যোৱাটো কত গৈছে। ভ্ৰমণ কৰিবলৈ
মই লাষ্ট গৈছিলো আপোনাৰ মেঘালয়। তাতে নখৰেক ন মেঘালয় যোৱাটো হৈছিলে মানে মোৰ অ মামাৰ ঘৰ মেঘালয় তাতে গৈছিলো তাৰে পৰা এই নখে খিল আছে ন তাতে গৈছিলো।
আচ্ছা আৰু কাৰ লগত গৈছিলে?
তাতে তাৰে ওচৰৰে ফেন চেন আছিলে লগৰে তাৰপিছত সিহঁতৰ লগতে গৈছিলো।
আচ্ছা বাকী যদি এ তাত কিহত যাব পাৰে হেৰি বাছত যাব লাগে নে নৰ্মেল হেৰি কিবা পায়।
মই বাছতে গৈছিলো অ বাছতে গৈছিলো তাৰপিছত ত তাৰে পৰা আমি ৰিজাৰ্ভ কৰিছিলো গাড়ীতে মানে পাহাৰ এৰিয়া ন তাতে। মানে চব গাড়ীটো নাযায় আৰু এইটো তাতে কনজাৰ্ভেশ্যন এৰিয়া বুলি কব লাগিব তাতে মানে অ কি কয় সেয়া আপোনাৰ গাৰ আৰু ৰাভা কাষ্টৰ মানুহ বিলাকে তেওঁলোকে থাকে তেওঁলোকৰ মানে এইটো হিলি এৰিয়া ত মানুহ খুব কম তাতে তেওঁলোকৰ হেৰি আমি পাৰ্চনেল অল্টো এখন লৈ গৈছিলো। তাৰপিছত তাতে সেইটো তাতে থৈ মানে পাহাৰৰ কাষতে সেতি থৈ কৰি তাৰ পিছত তাৰে পৰা এটা গাড়ী লৈছিলো আমি তাৰ সেইটো গাড়ী লৈ তাৰ পিছতে গৈছিলো
আচ্ছা তাত মানে কি বস্তু চবতকে ভাল লগা কি আছে প্লে ৱাটাৰফল
ৱাটাৰ ফল নহয় তাতে মানে এইবাৰ আপোনাৰ সেইটো নক শিলটো হয় মানে মেঘালয়ৰ সেইটো পাহাৰৰ আটাইত কৈ মানে ওখ পাহাৰ তাতে তাৰে পৰা একদম মানে কমপ্লিট গোটেই হাজাইখন দেখা পোৱা যায়। কিন্তু আমাৰ ভাগ্যটো বেয়া আছিলে সেইদিনা মানে বৰষুণ হৈ থাকিলে। এ গোটেই আকাশখন মানে আপোনাৰ বা মেঘ আছিলে সেই একোৱে চাব পৰা নাছিলো আৰু ইণ্টাৰেষ্টিং কথাটো আছিলে আমি মানে গৈছিলো আপোনাৰ অক্টোবৰ মাহত বেছিকে সিমান ঠাণ্ডা নাথাকে ন মানে তাতে
উম
তাতে মানে বহুত ঠাণ্ডা আছিলে দুটা জেকেট পিন্ধিব লগা হৈছিলে
নিশ্চয় আৰু এনেকুৱা ইণ্ডিয়াৰ ভিতৰত যদি ক'ৰবাত যাব মন আছে নেক্স ক'ত যাব।
দিয়াৰ ক্ষেত্ৰত যাব লগা এতিয়া।
তেনেকে আপোনাৰ মই এতিয়া কোচবিহাৰত থাকো যিহেতু দাৰ্জিলিং যোৱা হোৱা নাই মই দাৰ্জিলিং যাম।
আচ্ছা। আৰু যদি দেশৰ বাহিৰত কোনোবা বেলেগ দেশ বা কিবা ফুৰিব মন আছে। ক'ত যাব।
সেইটো ভাবিব লাগিব আহ মোৰ তেনেকুৱা পেৰিচ। পেৰিছ যাব মন আছে।
পেৰিছ অ হিষ্টৰি হিষ্টৰি। কেল হেৰি চিটি হয় পেৰিচ।
অ সেইটো পেৰিচ যাব মন আছে মোৰ মানে এ পেৰিছ যাব মন আছে যাতে ইণ্টাৰেষ্টিং কথা এটা আছে তাতে মানে সেই সৰুতে ভাবি যেতিয়া এতিয়া ট্ৰেইনত আছিলো তেতিয়া এটা টপিক এটা আছিলে নহয় প্লাষ্টাৰ অফ পেৰিছ বুলি
অ
সেই যে প্লাষ্টৰ মানে মানুহৰ সাৰ ভাঙিলে যে জোৰা লগাই প্লাষ্টৰত সেই তাতে মানে সেই প্লাষ্টাৰ অফ পেৰিছ কোনোবা এটা পাহাৰত গ'লে সেই প্লাষ্টাৰৰ সেই ইটো পোৱা যায়।
আচ্ছা।
সেইটো চাবলৈ মানে ইচ্ছা মোৰ সেইটো কোনটো পাহাৰত পোৱা যায়। মানে বেছিকেলি ভ্ৰমণ কৰিব। ভ্ৰমণ কৰিব লগা বুলি কলে মানে মানে পাহাৰটো ভাল লাগে তাত।
উ স্পেচিফিক যদি পেৰিচ মানে বাদে। ৱৰ্ল্ডৰ বেলেগ কোনোবা চাইট যদি চাব বিচাৰে ক'ত যাব।
স্পেচিফিকেলি তেতিয়া হ'লে মাক্কা মদিনা।
অ গালফ গাল্ফতো ধুনীয়া ধুনীয়া জেগা আছে হেৰি। কিৰ্গিস্তান কাজাখিস্তান এইবিলাকত যাব পাৰে অমান।
নিশ্চয় যাব লাগিব।
উম মোৰ হেৰি। চুই চুইজাৰলেণ্ড যাব মন আছে চুইজাৰলেণ্ড। অ চুইজাৰ। চুইজাৰলেণ্ডত বহুত ধুনীয়া ধুনীয়া পাহাৰ আছে তাতে জানে। একদম দেখিবলে মানে চকুটো লাগি থাকিব এনেকুৱা লাগে।
হয় এই যে আপোনাৰ পুৰণি চিনেমা বোৰ বলিউডৰ তাতে।
উ উম অ ফা। নৰ ল'ৰা এটা আছে সি ভ্ৰমণ কৰে মানে চাব তাৰ ব্লগত চুইজাৰলেণ্ড কিমান। মান ধুনীয়া হেৰি। এনেকে অসমতে মোৰ কিছুমান জেগা এৰি আছে। শিৱসাগৰ যাব মন আছে। আৰু কেইটামান জেগা আছে আৰু ফুৰিব। সূৰ্য পাহাৰ যাব মন আছে আৰু অসমৰ বাহিৰত। উম যাম কেতিয়াবা আৰু বাকী্ স্পেচিফি স্পেচিফিক এইফালে তেনেকুৱা মন নাই কিন্তু মোৰ ভ্ৰমণ কৰিব হলে। আলফত মোৰ পাৰ্চিয়া যাও মন আছে ইৰাণ। আৰু বাকী গাল্ফ কানট্ৰি বিলাকত খানাবিলাক এক্সপ্লৰ কৰিবলে মোক বহুত ভাল। ভাল লাগিব ধুনীয়া ধুনীয়া খানা তাৰিছত।
হয় হয়।
বাকী ভ্ৰমণ কৰোতে আপোনাক ছবি তুলিবলৈ ভাল লাগেনে
অ ভ্ৰমণ কৰিবলৈ মোৰ নিজৰ ছবি নহয় মানে যত গৈছো সেই ঠাইটোৰ ছবিটো ও ওঠাবলে ভাল লাগে সাঁচি ৰাখো মানে ফেচবুকত আপ্লুড কৰো নো মানে ভাল লাগে মানে তাতে গৈছিলো ইমান ধুনীয়া ধুনীয়া দৃশ্য দেখা পাইছো, সেইবিলাক মানে নিজৰ লগত থাক কিলে কেতিয়াবা মনত পেলাই সেইবোৰ ভালে লাগে।
উম মই বাৰু ইমান ছবি তুলিবলৈ হেৰি নহয় মই এই লাইফত কিমান জেগা ঘুৰিলো, কিন্তু ছবি বিচাৰিলে মই এটা ছবিও নাই এনেকুৱা এটা জেগাত গ'লো এটা ছবিত দিলো তেনেকা হিচাপতো নাই মানে ৰেয়াৰ অফ দা ৰেয়াষ্ট
ছবি উঠাবলে বহুতে ভাল লাগে কৰবাত গলে মানে এ এয়াতে আহিছো বুলি এই এই ঠাইৰ ওৰততে স্মৃতি এটা সাঁচি লও বুলি মানে ছবি এখন উঠাই লওঁ কেতিয়াবা এনেও মানে সন্ধিয়া। ক'ৰবাত গ'লে খোজ কাঢ়িব লে তেতিয়াও মই ছবি এতে উঠাই লৈ মানে ভাল লাগে আৰু।
নেক্সট আমি জব চব এৰি অলপ লোন চোন। খতম হলে কেতিয়াবা প্লেনিং কৰিব পাৰো বাৰু ওচৰতে।
অ নিশ্চয় নিশ্চয় আপুনি ওচৰত এটা এটা কাম কৰিব পাৰে নহলে দাৰ্জিলিং যাব। বাৰ আহক ইফালে মই ৰুমৰ পৰা মানে আমি যত থাকো। ওচৰতে, বেছি দূৰ নহয় আপোনাৰ ইয়াৰে পৰা এইটি কিলোমিটাৰ্চ মান হ'ব আৰু।
অ এতিয়াতো পচিবল নহয় এক দুই বছৰ পিছত
হা তেতিয়া আৰু মই ইয়াত নাথাকো যাম কেতিয়াবা ভ্ৰমণৰ প্লেনিং এনেকে কৰিম যাম
অ
বাকী কেতিয়াবা এনেকুৱা ভ্ৰমণ কৰোতে কিবা অসুবিধা পাইছিলে নেকি? এতিয়ালৈকে যিমান ভ্ৰমণ কৰিছে
গলে মই ফাৰ্ষ্ট টাইম যেতিয়া হায়দৰাবাদ গৈছিলো তেতিয়া মানে মোৰ এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট টাইম ইয়াৰ মানে আপোনাৰ এয়াৰপৰ্টত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আছিলে ন তেতিয়া হলে মানে অলপ মানে ডেমিজালেই হৈছিলে মানে ক'ৰবাত ক'ত ইয়াত জমাত দিব লাগে সেইটো ইয়াত চেকিং কৰিব লাগে ত সেইবিলাক মোৰ জনা নাছিলে ত' যেতিয়া ফাৰ্ষ্ট টাইম সেইবিলাক কৰিলো এক্সপৰিয়েঞ্চ তেতিয়া মানে অলপ মানে ক'ত কি কৰিব লাগে বুলি অলপ মানে খ খকজা লাগিছিল তেতিয়া
চম চেম চেম, মোৰো হয় ব ফাৰ্ষ্ট টাইম আহিছো ইমান ভয় লাগিছে কিবা লাগি এনজাইটি হৈ গৈছে পুৰা। তাৰপিছত বাৰু ভাল লাগিছে, আহ
আৰু ফাৰ্ষ্ট টাইম ত এনেকুৱা লাগিছে ভ্ৰমণ ভ্ৰমণ কৰিবলৈ আহিলো মানে মই ভাবিলো প্লেনত উঠাব যেতিয়া বাছত লৈ গৈ আছে কি বাছত কেলে লৈ গৈ আছে, পিছতে গম পালো নহয় বাছত লৈ যোৱা নাই বাছত মানে সেই ট্ৰেইনত উঠাবলৈহে লৈ গৈছে
তাকেও আৰু বেলেগ বেলেগ এক্সপৰিয়েঞ্চ আৰু উ কেতিয়া অ কেতিয়াবা এনেকুৱা ঠগ চক লগ পাইছিলি নেকি?
থক চক অ এই কোচবিহাৰত এডমিশন লব আহিছিলো যে তেতিয়া মানে এটা টতৱালা ত' সেই মানুহজনে মানে আমাক কলেজে ইয়াতে পৰা মানে টাউনৰ ভাড়া ডেৰশ টকা হয় বুলি পিছত যেতিয়া ইয়াতে থাকি আছো দুবছৰ হৈ গ'ল এতিয়া মানে চাও ভাড়াটো দহ টকা হে হয়
চুনা লগ দিয়ে আক
অ' একদমেই মানে সেইটো চুনা লগাই দিছে আৰু।
সেইকাৰণে মই সদায় ৰেপিড ইউজ কৰো। নতুন জেগাত গ'লে বেলেগ একো ৰেপিড কাৰণ নতুন জেগাত গ'লে তত চত অট এইবিলাকো দিলে এশ টকা।
মানে উ ত মানে এতিয়া ৰেপিডঅটো কেনেকে কৰো? মোৰ হাতত মানে বহুত বহুতকেইটা লেগেজ আছে। সেইবিলাক লৈতো এতিয়া ৰেপিডত সম্ভৱ নহয়।
অ' কেব চেব কৰি ল'ব পাৰে একো নাই।
অ' কৰা যায়।
নেক্সট টাইম সেইটো সদায় ধ্যান ৰাখিব। যদি অকলে যায় ৰেপিডঅ লৈ ল'ব। নহ'লে কেব ছেব বুক কৰি লব উ ঠিক আছে। ও ভাল লাগিলে কথা পাতি। হম।